হেল্লো।
হেল্লো', কোৱা?
শুনিছেনে?
অ, শুনিছো কোৱা?
কি কৰি আছা?
এনেই আছো দিয়া, তুমি কি কৰি আছা?
মইও এনে আছো বৰ্তমান। খবৰ পাতি ভালে নে?
অ ভালেই দিয়া, তোমাৰ?
অ মোৰো ভাল। ভাত-চাত খালা?
অ খালো। তুমি খালা নে?
অ মই খালো অলপ আগতে খালো ভাত আৰু অ দুখনমান ৰু টি খালো অলপমান অ আহ আজি অলপ ছ'চিয়েল মিডিয়াৰ বিষয়ে কথা পাতে বুলি ভাবিছিলোঁ।
অ ঠিক আছে কোৱা।
তুমি ছ'চিয়েল মিডিয়া ইউজ কৰা নে?
অ মই ছ'চিয়েল মিডিয়া ইউজ কৰো।
অ। অ মই আজিকালি যুগতো ছ'চিয়েল মিডিয়া ইউজ নকৰা মানুহ দেখালয় অলপ অ আগৰ জেনেৰেশ্যন যেতিয়াই ইউজ নকৰে এতিয়াটো বৰ্তমান চবে কৰে। অ তোমাৰ ছ'চিয়েল মিডিয়া অ তুমি ছ'চিয়েল মিডিয়া সদায় ইউজ কৰা নে কেতিয়াবা ইউজ কৰা?
নাই, তুমি যিহেতু ক কলা যে আজিৰ দিনতো চবেই মোবাইল ইউজ কৰে ন? ত' যিহেতু মোবাইল হাতত থাকে যদি সদায় ইউজ কৰা যায়, এইটো নহয় যে এদিনে কৰো তাৰ পিছত ন ৰো সেনেকুৱা নহয় আৰু মোবাইল থাকিলেতো সদায় ইউজ কৰা যায়ে, সেইটোয়ে কে কেতিয়াবা ৰিচাৰ্জ-থিচাৰ্জ নাথাকিলে আৰু তেতিয়া কৰিব মানে তেতিয়াবা মানে মাজত গেপ হৈ যায় আৰু ৰিচাৰ্জ না থাকিলে আৰু এনেতো সদায় ইউজ কৰোয়ে। দিনৰ পৰা একদম ৰাতিপুৱাৰ পৰা ৰাতিৰলৈকেতো ইউজ কৰা যায়ে মাজে মাজে।
অ অ। আমাৰ এটা ছ'চিয়েল মিডিয়াৰ জীৱনৰ অহিম ভূমি হৈ গৈছে, হয় কি নহয়? তাৰ কাৰণে আমি এ ছ'চিয়েল মিডিয়াৰ পৰা বহুত বস্তু শিকিবলৈ পাওঁ, বহুত বস্তু নাজানা দেখিবলৈ পাওঁ তুমি ছচিয়েল মিডিয়াৰ পৰা এনে কি শিকিলা তুমি তাৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
চচিয়েল মিডিয়াৰ পৰা মই বহুত কিবা কিবি শিকিলো। সেনেকুৱা এ ক'ব নোৱাৰো যে একো শিকা নাই বুলি। বহুত কিবা কিবি শিকিছো আৰু চচিয়েল মিডিয়াৰ পৰা। যেনে ধৰণে মানে কিবা কিবি পঢ়া শুনাৰ বাবে সেইবোৰৰ কাৰণে বহুত কিবা কিবি শিকিছো। আৰু এনে কেনেকুৱা আৰু চেলিব্ৰিটিবোৰে কেনেকুৱা মানে নিজৰ এইটো কৰি কিনে ফেমাচ হৈ যায়। হয় সেইবোৰ লাইফ ষ্টাইল সেইবোৰ শিকিলোঁ আৰু এইটোৱে শিকিছো আৰু কিবা কিবি আৰু এনে চাই থাকো এতিয়া টাইম পাছৰ কাৰণেও হৈ যায় আৰু এনে নহয় যে আকৌ কামৰ কাৰনিয়ও হ'লে
উম উম।
থাকে যে কামৰ কাৰণেও ইউজ কৰে আৰু কোনোবা আছে যিহেতু মানে এনে টাইম পাছৰ কাৰণেও ইউজ কৰে সেনেকা আৰু মইও কেতিয়াবা এনে টাইম পাছৰ মানে ইউজ কৰোঁ।
অ' তুমি এনে ছ'চিয়েল মিডিয়াৰ দ্বাৰা কিবা এ আজিলৈকে ইনকাম বা এনেকুৱা কিবা কৰি পাইছা নেকি?
নহয় এবাৰ এপ্লাই কৰিছিলো মই এনেকুৱা অনলাইনত কিবা এনেকুৱা পাই কিনে কিন্তু এইটো ফ্ৰড আছিল। মানে আজিকালি এনেকুৱা হৈ গ'ল ন চবেই চচিয়েল মিডিয়া ইউজ কৰে সেইকাৰণে আৰু বহুত কিবা কিবি এনেকে ফ্ৰড বোৰে এনেকুৱা কৰি দিয়ে আৰু ফ্ৰড কৰি কিনে এনে এনে কিবা অনলাইন এইটো কৰে কিন্তু এইটো ফ্ৰড থাকে এনেইটো কৰা নাই কেতিয়াওঁ। তুমি কৰি পাইছা নে।
অ' চচিয়েল মিডিয়াৰ দ্বাৰা এনেকুৱা ফ্ৰড হোৱাতো বহুত ডাঙৰ। এইটো এইটো হয়ে আজিকালি নাইনটিত হাড্ৰেড পাৰ্চেন্ট মানে ফ্ৰড টো হৈ থাকে। যেনেকুৱা ধৰা মই এবাৰ কৰিছিলোঁ, এটা কৰ্চ আছিলে তাৰ বিষয়ে কলে এনেকুৱা এনেকুৱা অনলাইন কৰ্চ হাণ্ড্ৰেড দিয়া তাৰপিছত অহ তোমাৰ জইনিং হ'ব। কৰ্চটো ষ্টাৰ্ট কৰিব পাৰিবা কালিৰ পৰা। এতিয়া মই হান্দেড টকা পেমেন্ট কৰিছিলো তাৰপিছত আকৌ কয় যিহেতু আকৌ' অ' ছেভেন থাউজেণ্ড দিব লাগিব বোলে সেইটো কৰ্চ কৰিব কাৰণে সেইকাৰণে মই এই নকৰোঁ আগত হান্দেড কল এতিয়া ছেভেন থাউজেণ্ড আকৌ পিছত, আকৌ খুজিব পাৰে তাৰ কাৰণে মই মানা মানা কৰি দিলোঁ নালাগে দিয়ক আপুনি আগতে মোক ক জনোৱা নাই। সেইটো এটা চিটিং টাইপৰ হ'ল কথাটো তাৰ কাৰণে মই কৰা নাই।
হয় হয় তুমি ঠিকে ক'লা।
অহ
যিটোৱে আজিকালি এনেকুৱা হয় মানে বহুতে এনেকুৱা কৰে ফ্ৰড কৰে বাহিৰৰ আজিকালি এইবোৰ বাহ বাহিৰৰ পৰা সেনেকুৱা হয় যেনেকুৱা দিল্লী বোম্বেইৰ পৰা সেইবোৰৰ পৰা ফ্ৰড বোৰ আহে আৰু কোনোবাই এনেকুৱা থাকে ভাল থাকে ভাল বিজনেছ থাকে ভাল কোম্পানীবোৰ থাকে। যিহেতু সেই ভাল ভালো থাকে যিহে তু ভালকে পইচাও দিয়ে এনেকুৱা ফ্ৰদ নকৰে আৰু আছে কিছু কিছুমান অ' যিহেতু যিহেতু মানে সেইটোৰ কাৰণে আৰু চব চবকে বেয়াটো কব নোৱাৰি ন। আছে কিছুমান যিহেতু ফ্ৰ ফ্ৰড আছে।
হয়
উম এবাৰ মানে মোৰো তাতে এটা কল আহিছিল যে মানে তোমাৰ তাতে এটা পইচা গৈছে মোক দিয়া বুলি কৈছে তাৰ পিছত মানে মই আহ অ মোৰ মোৰ হয় এনেকুৱাই হৈছিলে মানে তেতিয়া পইচাটো দিবলৈ কৈছিলে। তাৰ পিছত মই চাইছিলো তাতেটো মোৰ একাউন্টত পইচাই সোমোৱা নাছিল। তেতিয়া মই ভাব ভাবিলো যে পইচা সোমা নাই মোক যে কৈ আছিল যে স্কনশ্বতো দিছে যে মই পইচা দিলো। মোক এইটো পঠাই দিয়া ভুলতে গৈছে বুলি এনেকুৱা কৈছে। তাৰ পিছত মই চালো, বেংক একাউণ্ট চেক কৰিলো যায় কিনা। আহ মই যে যাই এ টি এমে অত চেক কৰিলো পাছবুক টো প্ৰিন্ট কৰি কিনে তাৰ পিছত গম পালো যদি মোৰ এইটোত পইচাই অহা নাই কিন্তু মোৰ এ এম এছ আহি যে পইচা সোমালে, কিন্তু মই একাউণ্টত যাই কিনে চেক‌ কৰিলো তাত সোমোৱাই নাছিল। সেইকাৰণে তাৰ পিছত গম পালো যে অ ফ্ৰড আছিল বুলি তাৰ পিছত এইটো মানুহটোক ইমান মানুহটোৱে মোক ইমান? মানে এইটো কৰিছে ফোন কৰি আছে ফোন কৰি আছে তাৰ পিছত মই নিজে ব্লগ কৰি দিলো আৰু।
হয় নেকি অ তেনেকুৱা মোৰো একবাৰ হৈছিলে মোৰতো কেছ শুনিলে? হহিবা তুমি, মোৰ মানে একাউণ্টত? আহ তিনি টকা আছিলে হা। তাৰপিছত মানুহজনী ফোন কৰিলে, তাৰপিছত সি কলে মই অ সুবন ছাৰ। আৰু সুবন বুলি কোৱাৰ লগে লগে, মোৰতো এটা সুবন নামৰ ছাৰ আছিলে।
আচ্ছা
শুভন চাৰ তাৰপিছত মোক মনত পৰিলে শুভন চাৰ। অ অজু ক'ল ডাইৰেক্ট মোৰ নামদি মাতিলে। তাৰপিছত মই ভাবিলো ছাৰেই হ'ব পাৰে মোৰ ছাৰ সেইকাৰণে মন্দিৰ নাম, মাতিলে তাৰপিছত ভালকে কথা পাতিলে মই তোমাক পইচা পঠাই দিছো তুমি মোৰ, ফনত পঠাই দিয়া বুলি এনেকুৱা কল তাৰ পিছত মোক স্ক্ৰনশ্বতো পঠাল পইচা আহা। তাৰ পিছত মোৰ মেছেজো আহিল বেংকৰ পৰা। মই চোৱা নাই যিহেতু এইটো বেংকৰ মেছেজ হয় নে টেক্স মেচেজ হয়। এই মানুহ‌ জনে মোক টেক্স মেছেজ পঠাইছে। মই ভাবিলোঁ বেংকৰ পৰা মেছেজো আহিছে আৰু তাৰ পিছত, পইচাও আহছে তাৰপিছত মই পেমেন্ট কৰিবৰ কাৰণে ডাইৰেক্ট গলো। গৈকে টেন থাউজেড কৰিলো কৰাৰ পিছত মোৰ একাউন্টত পইচা, তোমাৰ তিনি টকাই আছিলে গল। তাৰপিছত পইচা নাযায় মই কলো পইচাই অহা নাই। পইচাই নাযায় পইচা অহা নাই মই পিছত পঠাই দিম দিয়ক বুলি ক'লো। হা সি কলে ঠিক আছে মই পিছত পঠাই দিয়া আকৌ পিছত ফোন কৰিলে। আকৌ মই পিছতো ট্ৰাই কৰিলো পইচা যায়নে বুলি। তাৰ পিছত নগল মই কলো তোক মই এক টকা পঠাই চাও এক টকা যায়, তেনেহলে পইচা আহিছে। এক টকা নাযায় তাৰ পিছত মই এক টকা পঠালো এক টকা গুচি গৈছে। তাৰ পিছত একটুক গুচি যোৱাৰ পিছত। অ পাছত চাও একাউণ্টত পইচাই অহা নাই। খালি টেক্সতে ই নিজে টেক্স কৰি পঠাইছে এই চাবিজন। মোৰ একাউণ্টত ভাগ্য ভাল সেইদিনা পইচা নাছিলে তাৰ পৰা মই। কি কও।
আচ্ছা,
অ তেনেকুৱা হৈছিলে। অ তোমাৰ বাৰু এতিয়া বৰ্তমানতো এনেকুৱা মোবাইলৰ বাৰু এতিৱয়া ইণ্টৰনেট, বহুত ধৰণৰ বস্তুবোৰ শিকিবলৈ পায় আৰু তাৰ পৰা তোমাৰ শিকিবলৈ পায় দেখিবলৈ পায় যিহেতু। তো আমি নোযোৱা জেগাত যি দেখিব পোৱা যায়। এনেকুৱা তুমি চোৱানে।
কি কলা।
আ, আমি যিহেতু নোযোৱা জেগাবোৰ দেখিবলৈ পাওঁ ইণ্টাৰনেটত যিহেতু চচিয়েল মিডিয়াত। এইবোৰ তুমি চাইকে ভাল পোৱা নে।
হয় সেইবোৰ মই চাই থাকো মই ইন্টাৰনেটত বহুত কিবা কিবি আহি থাকে আজিকালি ৰিলচ বোৰো চাই থাকে। সে বাহিৰৰ কিবা কিবি আহি থাকে ন সেইবোৰ চাই থাকো মই।
অ আমি চচিয়েল মিডিয়া ইউজ কৰা এনে ভাল হয়নে বেয়া হয়। আমি তাৰ বিষয়ে কব।
এনেতো ভালেই হয় আৰু এনে। যোনে মানে এনে বেয়া ইউজৰ কাৰণে ইউজ কৰে তাহাঁতৰ কাৰণে বেয়া হয় আৰু সেই। সেইয়ে ক'ম এনেতো ভালেই হয় বহুত কিবা কিবি শিকিব পাৰি।
হয়।
মোৰ মতেটো মোৰ মতেটো সেইটোয়ে কম যে মানে কোনোবা বেলেগ হৈ বেয়া ভাব। মানে বিয়াৰ কাৰণেটো ইউজ কৰিলে বেয়াই হয় ভালৰ কাৰণে ইউজ কৰিলে ভালে হয়। ইমানো এইটো নহয় যে এইটো চচিয়েল মিডিয়া। দে বেয়া কৰে এইটো মানুহৰ ওপৰত আছে যোনে নিজে মানে বেয়া। বেয়া ইউজ কৰে সিহঁতৰ কাৰণে নিজে বেয়াই হয়ঁ।
অঁ অঁ এইটো মানুহ ওপৰত হয়ঁ তোমাৰ কোৱা মতে হয়ঁ কি নহয়। এনে ছচিয়েল কে মিডিয়া এনেকে তুমি জানানে কে মানে চচিয়েল মিডিয়াত বেছি। টিপ ইউজ কৰা এপটো তোমাৰ কি হয়?
মই এনেই বেছ - আজি কিতো সবেই ইউজ কৰো গোটেই এপটো ইউজ কৰোঁ যেনেকুৱ হ'ল কিবা পে'মেন্টৰ কাৰণে ফোন পে' সেইবোৰ ইউজ কৰো আৰু এনে যেনেকুৱা কিবা এভিফিল চাবলৈ ইনষ্টাগ্ৰাম ফেচবুক সেইবোৰ ইউজ কৰো।
টিট-
আৰু কিবা কিবি আছে এবোৰ- কি কয় যিহেতু লাগে আৰু মোবাইলৰ কাৰণে এপ কৰাৰ কাৰণে মানে ইউজ। কৰা কাৰণে সেইবোৰে এফ লাগে সেইটো কৰো আৰু এনে গেলেৰী। গেলাৰী থাকে সেইবোৰ চাও ফটো চটো ক্লিক কৰো।
অঁ অঁ অঁ অঁ অঁ। আমাৰ বেচিকেলি ইউজ কৰা এপটো তোমাৰ জানাই আমি যিহেতু- অঁ ইনষ্টাগ্ৰাম ফেচবুক যি ভিডিঅ' বোৰ। চাবৰ কাৰণে।
হয়ঁ কিন্তু বেচিকালি চবে। মানে এনেতো ক'লেতো এনেতো বেচিকেলি সবে মানুহে হোৱাটছপ বেছিকে ইউজ। কৰে মই যিহেতু দেখা পাইছো চবৰ লগতে আজিকালি হোৱাটছপ আছে। আজিকালি কিবা কলেজৰ কিবা ন'টিচ চটিচ হ'লেও ওৱাতছপতে দিয়ে আজিকালি কিবা- কলেজৰ নোটছ বোৰ সেইবোৰৰ ওৱা- হোৱাটছআপতে দিয়ে কিবা বিজনেছৰ কিবা হ'লে হোৱাটছএপতে আজিকালি- মানে কিবা কিবি এইটো নোট- দিয়ে সকাৰণে আজালি বেছিভাগ মানে হোৱাটপটো চবে ইজ কৰে। ইনষ্টাগামটো যোনে টাইম পাছ কৰাৰ কাৰণে কৰে সিহঁতে। কৰে আৰু কাৰোবাৰ এনেকুৱা থাকে টাইম চাইম নাথাকে মানে।
অঁ আজি।
বিজনেছৰ কাৰণেও কৰে মানে ইনষ্টাগ্ৰাম সেইবোৰ ইউজ।
উমঁ আজিকালি ব্যয়ৱসায় হোৱাটছএপত কৰা হৈছে আজিকালি মানুহবোৰে ব্যৱসায় সৰু সৰু ব ব্যয়ৱসায়। হয় বোৰ হোৱাটছএপে কৰা দেখি হোৱাটছআপতে কৰিবলৈ দেখা পোৱা যায়।
উমঁ হয় ঠিক।
তুমি যেনেকুৱা তুমি যেনেকুৱা ক'লা। তুমি ইনফ্লুয়েচাৰ তুমি ফলৌ কৰা নেকি?
কি কৈছা?
তেনেকুৱা হিৰ' হিৰণীবোৰক তুমি ফ'লৌ' কৰা নেকি?
হঁয় কৰো মই, হিৰ হিৰনীক। চবকে ফ'লৌ' কৰো, এনে সেইটোয়ে হয় দিয়া। হয় ভালে লাগে, ঠিক আছে দিয়া, আজিৰ কাৰণে, কালি- কথা পাতিম দিয়া অঁ।
ঠিক আছে, ঠিক আছে।